কি কৰিছা?
এনে আছো, তুমি?
অ', মইও আছো এনে।
আচ্ছা, বাকী খালা, ইভিনিং চাহ, কফি খালা?
চাহ খালো হয়।
খালা। এতিয়া এনেই আছা।
হা।
বাকী কোৱা, ঘৰত চবেই ভালে আছে? অ', খালোঁ খালোঁ।
আচ্চা, কি চাহ খাইছা, লাল চাহ নে গাখীৰ চাহ?
লাল চাহে খাইছো, এই গাখীৰ চাহ খাবা যিয়ে গেছৰ প্ৰব্লেম।
মইতো হেৰি লাল চাহ খাইছো কিন্তু, নিমখ চাহ তাতে নিমখ থাকে চেনি নাখাও।
নিমখ লগত তাইক, অলপ চেনি দি দিয়ক, কি অলপ নিমখৰ জেগাত বোলে কি, চেনীৰ জেগাত অলপ নিমখ দি দিয়া, আহ, আহ। অহে
মানে, আমাৰ মানে আইতাহঁতে আগত তে এনেকে খাইছিলে ন। ত আমাৰ মানে সেইটোৱে আৰু ভাল মানে সেইটো কাৰণে, মই মানে নিমখ চাহটোৱে খাওঁ আৰু।
উম।
উম আৰু গাখীৰ চাহ খালে গেছো হয় ন।
গেছ হয়, গেছ হয়।
উম তো সেইটোৰ কাৰণে গাখীৰ চাহ নাখাওেই, লাল চাহ খাও, কেতিয়াবা মন গ'লে চেনি অকমান দি খাও, প্ৰায় ভাগতো নিমখে খাও আৰু।
মই সেইটোৱে। মই মানে, মোৰ মত ত', মানে, স্পাইচি বস্তুবোৰ মোৰ ভাল লাগে ইমান, এই ডেজাৰ্ট টাইপৰ বস্তু মিঠা খোৱা বা মিঠাই, ইমান ভাল নাপাও, মইও সেইটোৱেই তো বাকী, এতিয়া কি কৰি আছা, এনে আছা
আছো এনে, তুমি?
মইয়ো এনে বহি
অ', বাকী ঘৰৰ মানুহ কি কৰি আছে?
ঘৰৰ মানুহ চিৰিয়েল চাইছে, আইতা আৰু মা চিৰিয়েল, তাৰপিছত কম্পালচৰী চিৰিয়েল, সিহঁ
চিৰিয়েল হা
একদম টাইমৰ লগে-লগে চিৰিয়েল, একদম টাইম দিব, আৰু ক'ব মোক ক'ব, দে, দে টিভিটো, চিৰিয়েল চাবলৈ, টিভিটো লগাই দে
তেনেকে, আমাৰো চিৰিয়েলে চলে, আৰু মাহঁতৰ লগতে ময়ো চাব লগা হৈ যায়
হৈ যায়, ময়ো কেতিয়াবা চি আই ডি, চি আই ডি তাৰক মেহতা চাই থাকো অ', ভাল লাগে মোৰ চি আই ডি, তাৰক মেহতা, এইবোৰ
অ', তাৰক মেহতাটো মই মানে সদায় যেতিয়া মই ভাত খাওঁ, তেতিয়া মানে
অ', -অ' এইটো-এইটো-এইটো মোৰ কম্পালচৰী হয়। ভাত-ভাত, যদি মানে এইটো নাথাকিলে, নাখা খালে, মোৰ পেটে নভৰে
অ', ন' ভাত অ', ভাততো পেটত নাযা যায় মোৰ, মানে, কি হ'ল, মই মানে আগতে তেনেকুৱা নাছিলো, ভণ্টিয়ে কি কৰে? এইটো লগাই লয় আৰু, ভণ্টিৰ লগত আমি মানে একেলগে খাও ন? ত', আৰু ভণ্টিয়ে টো লগাই লয়। চাই থাকে, চাই চাই খাই থাকে, মোৰো, তাৰ তাৰ লগতে খাই খাই, সেনেকে অভ্যাসেই হৈ গ'ল।
অভ্যাস হ'ল, এতিয়া মইতো সেইটোৱে, ভা-ভাত নাযায়, অ', আৰু অল্ড এপিছডছ, অল্ড এপিছডছ বোৰ লগাই দিওঁ।
অ', অল, উম এতিয়াতো বাৰু এইটো দায়াটো নাই দিয়াচোন।
এ বহুত নাই, দায়া, দায়া নাই, বহুত চেঞ্জ হৈ গৈছে। আগৰ কোনোৱে নাই, দুই তিনটা চাগে
অ', হা, হা। এতিয়া অকল য ধাবালটো আছে আৰু।
জেঠালাল, আয়াৰ, আব্দুল, ফটেচ
হ, হ, আব্দুল। হাথি
হাতীও নাই, হাতীও নাই। আও কোমল ভাবি আছ ছে ছাগে। চাগে, অ ববিতাজি সিহঁতে আছে।
যোনটো মেইন হেৰি, তাৰক মেহতা, তাৰ, সিও চেঞ্জ হলে।
সিও চেঞ্জ হলে, আগৰটোহে ভাল লাগিছিলে, এইটোত ভাল নালাগে, এক
অ' মোকো ভাল নালাগে। উম।
সেইতো এ তো লগাই লও মইতো আগৰ মই আগ এ এটা এপিচৰ্ডছ চাগে দশ বাৰৰ ওপ। ওপৰত চাওঁ চাগে। কিমান বাৰ যে চাও কাউণ্টলেছ মোৰ।
হি হি। মোৰো চেমে হয় তেনেকে এতিয়াৰ এপিচৰ্ডছ বোৰ চোৱাই নাযায় অ'।
মেতানাচ।
হা এ এতিয়াৰ এপিচৰ্ডছ বোৰ। চাবই মন নাযায় নিউ- নিউ। আৰু ভাল নালাগে সিহঁতৰ। এক্টিং বোৰ মানে অকমান না নজনা টাইপ সিহঁতে।
হে সেইটোৱেইটো অ'
উম মানে লাগিয়ে থাকে যে সিহঁতে এক্টিং কৰি আছে।
এক্টিং কৰি আছে অ' অ'।
উম- উম।
বাকী আৰু কৰিবা। অহ এতিয়া বোলে কালি কি প্লেন কালি। কি-কি প্লেন?
কালি। কালি চানডে তাকে ভাবিছো কৰ'বাত যাও নেকি ফুৰিবলে।
সেইটোৱেইতো এই ইমান অ' অলপ ফুৰিব লাগে হা
খামৰেঙা চিনি পোৱা নে?
অহ মা কিমান বাৰ গৈছো ম'ম' খাব খামৰেঙৰ ম'ম
হা ম'মটো ফেমাছ ন'।
সেইটোৱেটো খামৰেনগা গ'লে ম'মলে মনত পৰে মোৰ।
আৰু অহ মানে চানডে যাব মন যায়, চানডে অকল টাইম থাকে যে। আৰু চানডেত ইমান মানুহ তাতে হয় বাপৰে যাবই নোৱাৰে। পিকনিক স্পট হৈ গৈছে তাতে।
পিকনিক স্পট হৈ গৈছ, অহ, অহ।
আগত আগতে পুৰা আগতে আৰু তেনেকে নাছিলে কোনো চিনি পোৱা নাছিলে যে ইমান মানুহ নগৈছিলে। তাৰে অকল ওচৰত পাজৰে গাঁৱৰ মানুহ বোৰে গৈছিলে আৰু আমি যি এতিয়া গৈছিলো আৰু এতিয়াতো পুৰা মানে
মবা অহ মোবাইলটো চাই-চাই-চাই-চাই চবে গম পাই গৈছে ক'ত কি লোকেচন কি আছে।
তেতিয়া আহ আজিকালি চানডে কলে মানে চবে ফুৰিবলে যায় ন'। তই এটা ভাল জাগা বিচাৰি থাকে। উম, তাকে আৰু এনেকে যদি কৰ'বা পাই যায় যাবই আৰু।
যাব সেইটোয়ে আৰু কি হয়, আমি ষ্টুডেন্টছ বোৰ আমি ষ্টুডেণ্টছবোৰো বা জোনে জব কৰে সিহঁতেও চানডেটোৱে পায় ন চানডেটো সেইকাৰণে অলপ ভিৰে চবতে ভিৰ থাকে চানডে। আৰু বাকী কোৱা এতিয়া কি কৰিবা?
অ', আছো এনে, কিনো কৰিম আৰু মাহত
হম, হম বহিয়ে তিতো। মোৰ কেতিয়াবা, কেতিয়াবা মাইণ্ডত ইমান টাইপ ইমান মানে থাৰ কি কুৱেশ্যনছবোৰ বোৰ আহে লাইক আহ ভাবো মই ফিউচাৰ কি হ'ব, কেৰিয়াৰ কি হ'ব ব ভাল এটা জব পাম নে, নে এনে বহি থাকিম পইচা-চইচা ইনভে
অহ সেনেকে অহ হা সেনেকে অভাৰ থিংকিং হয়েই। বাৰু। মোৰো হয়।
মই ভাবো চবে বোলে চৰকাৰী চাকৰি পাই আছে, ফেমিলিত মই কেতিয়া পাম?
নাই-নাই ই ইমান ভাবিব নালাগে। ময়ো ভাবো তাৰপিছত ভাবো কি-কি হব ইমান ভাবি। পিছত যি হব দেখা যাব এতিয়া। যোনটোত আছোঁ সেইটো এনজয়। কৰো আৰু এনজয়। কৰো, অকমান ষ্ট্ৰাগলো কৰো। টে ফিউচাৰত ভাল হয় তেনেকুৱা টাইপ।
সেএইটোৱে অ ষ্ট্ৰাগল। এনজয় এই দুটা বস্তু থাক মানুহ থাকে। থাকিবই লাগে উইডাওদ ষ্টাগোল ভাল একো নাপাম আৰু উইডাওদ আৰু ইমান। কিন্তু একদম কামত লাগি গলে বা পঢ়াত লাগি গলে অলপ লাইফটোতো এবাৰে। পিছে অলপ যদি এনজয় নকৰো।
অ' মানে পিছলৈ-পিছলৈ কি হয় নাজানো ন?
সেইটোৱে আৰু আজিকালি সেইটোৱে ঠিক নাই। আজিকালি লাইফ। টো আনপ্ৰেডিক্টেবল হৈ গৈছে। এতিয়া মই তোমাৰ লগত কথা পাতি আছোঁ। এতিয়া অলপ পিছত নাথাকিবও পাৰোঁ। কোনো গেৰেণ্টি নাই মানুহৰ। সেইকাৰণে যিখিনিত। টাইম মানে আছোঁ এটলিচ ভালকে থাকি।
উম-উম। হা আ আগৰ-আগৰ যুগৰ মানুহ মানে ভাল আছিলে। আমাৰতো এতিয়া পুৰা ডিপ্ৰেচন মানে গম পাইছা।
ডিপ্ৰে্চন আগৰ মানুহবোৰ মানে কি জানা মেইন। মেইন মানে কি হৈছে কথাটো মানে। অ মানে আ আগৰ মানুহবোৰ বা আগৰ জেনেৰেশ্যন টো কিয় ভাল আছিলে। আগতে ইণ্টাৰনেট চিটাৰনেট। মোবাইল ইমান ইউজ নাছিলে। আগৰ বাচ্ছাবোৰ তোমাৰ ইভিনিং অ', ইভিনিং বাচ্ছাবোৰে সবে খেলিব যাব। খাই কিনে আমাৰ এতিয়া কি হয়। চব মোবাইলত ব্যস্ত। আমি মানে কি হয় আমি। যিখিনি ফিচাৰ্চ আমি গমাপাওঁ সেইখিনি আমাক বাচ্ছা বোৰে শিকাই দিব যে এইটো।
অহ অহ ঋ হা আ হে হে তুমি কি বুলি ভাবা? আগৰ আগৰ যে জেনেৰেশ্যনটো ভাল আছিলে নে এতিয়াৰ টো ভাল।
এতিয়া আগৰ জেনেৰেশ্যন মানে মইতো যিহেতু মই জেনজি হয়। বাট মই জন্মত ন নাপ পালেও মই মাহঁতৰ পৰা শুনোতে মই আই ৰিয়েলাইজ কি নল আগৰটোৱে বেটাৰ আছিল এন্টিছ হলোঁ হয় জেন জি নহয়
হা মাজত
আগৰ মা মাজতে পৰি গৈছো নাজতে পৰি গৈছো মাজত মানে কি
মানে আধা তুমি হেৰিও পাইছা আৰু অ আক অৰ অল্ড এজৰ আধা পাইচা আৰু জেনজি
জেঞ্জি আধা পাই গৈছো অহ মাজতে অ ফুললি জেঞ্জিয় কব নোৱাৰি ফুল্লি জেঞ্জি বুলি কব নোৱাৰি ফুললি জেনজিছ বুলিও ক'ব নোৱাৰি মাজতে এতিয়া সেইটোয়ে আগৰ লে চবতে আগৰ
ভাল বুলি ভাবিছিলা তুমি।
মইটো ভাবো মই সদায় প্ৰিপাৰ কৰিম নাইনটি বেষ্ট আছিল
হা হা নাইনটিন চাইছ আছিল
কাৰণ এ এতিয়া ইমানে যে মানে নেক্স জেনেৰেশ্যন আগবাঢ়িব লাগে বাট নট ডেট মাচ কি এক খেলা খোলা একো ন মানে একদম অকল চচিয়েল খেল, চচিয়েল মিডিয়াতে ইমান এডিক্ট হৈ যাই আছে বাতচ্ছাবোৰ স্পেচিয়েলি কে
অ আমি যোনবোৰ নাজানো সেয়ে বাতচ্ছা বোৰে চব জানে, টিকলু টিকলু হা এতিয়া ৰিচেণ্টলি জন্ম হোৱা বোৰেও
যা স্ক্ৰল কৰি থাকে বোলে মানে কি হয় আমি নে এতিয়া কি হয় বাতচ্ছাবোৰে জ ন্ম হোৱাৰ লগে লগে অ খোৱা না খালে কি মোবাইলটো দি থৈ দিয়ে। তেনেহলে ভাত খাই হা আৰু আমাৰ টাইমত কি আ আছিলে আমাক মাৰি মাৰি কিনে
মাৰি মাৰি খুৱাইছিলে।
অহ! বাট ইমানটো এইটো বস্তুটো ভাল নহয় ন সেইকাৰণে বাচ্ছাবোৰৰ হেবিত হৈ হৈ এতিয়া মানে পিছলৈকে একদম এডিকচন হৈ যায় মবাইলৰ প
হা হা এতিয়া মানে মোবাইলতটো নহলে মানে সিহঁতে ভাত একো নাখায়, তেনেকুৱা তাই বাৰু। উম। আমাক ত, এটা লাঠি দেখালে আমি অকল ভাত
ভাত, ভাত খাই দিছিলো আৰু, মাৰেই, মাৰা দৰকাৰও নাছিলে, চকু ডাঙৰ কৰিলে হ'ল। গিলি দিওঁ, ভিতৰত সোমাই যায় আৰু ভাতটো। এতিয়া আৰু এটা বস্তু কি, আমি যেতিয়া ক্লাছ অ', লাইক অ', হাইস্কুল যেতিয়া আছিলো লাইক ছেভেন, এইটত পঢ়োঁতে, আমি কি ভাবিছিলোঁ, বা ছেভেনৰ ফাইনেল দিলোঁ, আমি এইটত যাম। আৰু, এতিয়া কি, বা একো একচাইট তেতিয়া নাই। এ যাই আছো, চচিয়েল মিডিয়া মোবাইলটো আছে। মেইন মোবাইল হে।
হা, হা। মানে, ৰিয়েল লাইফ টো জীয়াবলৈ পাহৰি গৈ চলৌ
পাহৰি গৈছে, ইমান এডিকচন, আৰু আজিকালিটো চব, আজিকালি আৰু এ আই আহি গ'ল। চেটজিপিটি, জেমিনি, অ' মাই গ'ড
ত', আমি কিতাপত বিচাৰি, বিচাৰি উলিয়াবলৈ লাগে ন। আজিকালি চেটজিপিটিত ধুনীয়াকে মাৰি দিলে চব ওলাই যাব, এচাইনমেন্ট কৰা, প্ৰজেক্ট কৰা, এভৰিথিং তাতে আহি যায়।
অকল তুমি ভালকে খালি, এটা নোট লিখি দিব লাগে, বচ, চব আহি যাব একজেক্ট। সেইটোৱেই। ঠিক আছে দিয়া। পিছত ফোন মাৰিম।
অ, অ ঠিক আছে, বাই। উম, অ'।